হেল্ল'।
কি কৰি আছ?
এ, মই শুই আছোঁ এনেই।
ভাত খালি নাই?
ভাত নাই খোৱা, ভাত বনাব লৈছেহে।
কিহে?
ভাত দালি বনাইছে, ডিম আমলেট কৰিছে।
অ'।
তহঁতৰ?
মাংস বনাই আছে।
অ' আমাৰ আকৌ সোমবাৰে, মঙলবাৰে বাতে, মাছ মাংস নাখাইযে।
উম। মোৰ মা বৰষুণ দিলে মাংস অকন খাবলৈ মন গ'ল অ'।
মোৰো মন গৈছিলে কিন্তু নাখাই কাৰনে আৰু তাৰপা গৈ ডিমকে আনিলোগে।
বাই খাব নাই দিম আকৌ।
নাখায়, একো নাখায় সোমবাৰে মঙলবাৰে।
তহঁতি খাব লাগিছিল।
হুম, আৰু কি কৰা কৰি খাবি আৰু।
উ, সেইটোও হয়। এটাকেই এটাই খাবলৈ বেয়া নহয়।
নাখাই যে।
উম। মই মাছ আনিবলৈ পঠিয়াইছিলো, মাছ নাপালে সেইকাৰণে মাংস এশ টকাকে লৈ আহিলে কয়লা মাংস, তাকে বনাইছোঁ ৰঙালাও লগত বনাইছোঁ।
ৰঙালাও বনালে ভালেই হয়। আমাৰ দেউতাই মায়ে আকৌ ব্ৰইলাৰ নাখাই যে। দে, কইলাৰো নাখায়, দেউতাই ব্ৰইলাৰও নোখোৱা হ'ল।
কেইলে বা।
এ, এনেই নোখোৱা হ'ল।
অ'।
একো নাই এনে নোখোৱা হ'ল।
মই ব্ৰইলাৰটোহে নাখায়, ক্ৰইলাৰটো খাই বাৰু।
উম, মায়ো, উম, মাই মোৰটো খাবলৈ মন নকৰা হ'ল। মইনো কি খাম আৰু অকলে অকলে আৰু।
উম।
ইমান পতকে নাখাওঁ আজি। তাৰপিছতে ক' আৰু।
তাকে ৰঙালাও বনালে খাবলৈ মজা লাগে, ৰঙালাওত মুৰ্গী মাংস খাবিচোন, কিমান ধুনীয়া লাগে খাই।
লগত মাংস বনাই, ৰুটি দুটামান বনাই ল।
উম' গোটেই নবনাওঁ, ভাত বনাই থোৱা আছে, আমনি লাগিছে বহুত। বনাই মেলি থাক। মই আজি কেইটা বাৰখন আছে। ৰুটি ভাবচোন তই।
আম ৰাতি যে তেনেকে বুলো ৰুটি চুটি খওঁ।
ৰাতিপুৱা বাৰখন ৰুটি তাৰপাছত এঘণ্টা মানৰ পাছতে আকৌ ভাত।
তাৰপিছতে আৰু ৰু বনালো দে। আমাৰ ঘৰত আকৌ পাপাই মায়ে খুকান ৰুটি খাই, বাই মাই পুৰি খাওঁ। তাৰপিছতে আৰু এদাই হ'ব।
মই ভাজিবলৈ ভাল পাও, এইবোৰ বেলিবলৈ বহুত অশান্তি পাওঁ। মোক
অ', গিলিবলে বেয়া।
আমাৰ ৰঙালাও এটা আনিছিলে, কালি খাবলৈ বহুত ধুনীয়া, সেইকাৰণে মাংস খাবলৈ নগলো।
আহ',।
ৰঙালাও এটা কালি আনিছিলে, খাবলৈ বহুত ধুনিয়া সেইকাৰণে মই ৰঙালাৰ লগত মাংস খাই বহুত ভাল পাওঁ। আৰু লোকেল মুৰ্গীৰ লগত ৰঙালাওঁ খাবি আৰু মজা লাগে। উম।
তাৰ পিছতে আৰু দেউতা ভাগৰ আল ৰুটি-চবজী বনালো। তেতিয়া
ৰুটি খাব মন গৈছে, কিন্তু বনাবলৈ মন যোৱা নাই আৰু।
এই ৰুটি মাৰিবলৈ, বেলিবলৈ বেয়া ভাজিবলৈ ভাল, শুকান ৰুটিটো মোৰ ইমান ভাল নালাগে কিন্তু টেলত দিয়া ৰুটিতো খাওঁ।
উম। তাপা মাছ-মাংস
ঠাণ্ডা দিনত অ', বৰষুণ দিলে অলপ খাবলৈ মন যাই, গৰমত খালে পেট বেয়া হয়।
অ', মাংস অকণ আখবলৈ মন যায় ঠাণ্ডা ঠাণ্ডা পৰিলে মোৰ গম-ঠণ্ডা পৰিলে মন নাযায়, আক মাংস বুলি কলে মনে গুচি যায়।
উম, দুৰ্গা পূজা পাবহি আৰু বেছি দিন নাই।
অ', বেছি দিন নাই আৰু আগষ্ট, ছেপটেম্বৰ দুটা মাহে আছে।
বেলেগ বেংগলী বিলাকে, সেইবিলাকে দূৰ্গা পুজা পাতে আমাৰ আক শংকৰ শংকউৎসৱ এবাৰ শংকউৎসৱত ক'ত পৰিলে বাৰু?
এইবাৰ শংকৰোৎসৱ এনে আমাৰ নামঘৰত পৰিলে কিন্তু আমাৰ নামঘৰটো ভাঙি থোৱা আছে যে।
আমাৰ নামঘৰতো পেলোৱাৰ কথা আছিলে, আমাৰ নামঘৰতো সেই বাৰটো নাই কাৰণে নকৰিলে।
অ', এইবাৰ এনে আমাৰ নামঘৰত পৰিললেহেতেন, কিন্তু এবাৰ আকৌ আমাৰ নামঘৰতেকে ভাঙি-চিঙি পলোৱানাই ন জানো গোটেইখন? সেইটো কাৰণে মানে, তেতিয়া হ'লে সেইফালেহে পৰিব আমাৰ নামঘৰত এতিয়া এবাৰ নাপাতে, হেৰি যে এইটো কি বুলি কয়? ভা নামঘৰটো ভাঙি থৈছ যে একেবাৰে। বনাইহে আছে, এতিয়া আকৌ মণিকোট বনাবলৈ আছেই।
ইয়াৰ পিছত, আহ
বিচাবুত পইচা হ'বলা।
এইবাৰ হেৰি, কেন্দ্ৰীয় ৰঙালী বিহুহে আমাৰ ইয়াত ফিল্ডত কৰিব বোলে।
মজা হ'ব।
এইবাৰ হেৰিহ'ল যে বুহা- বুহি পাতিলে গমেই নাপ ৰঙালী বিহু।
গমেই নাপালো, এইবাৰ অহা বছৰলে কেনেকুৱা ষ্টাইল দিম চাবি আকৌ চাবি আকৌ
যোৱা বাৰ আমি দৌপাঙৰ ই গান শুনিবলৈ গৈ আৰু তাকো এইটো ইমান মেলমেলিয়া গান গালে। যদিও আমি একেবাৰে হেৰিয়ত আহিছ
মই-মই নাচালো, দুপাঙত মই যোৱা যোৱা বছৰ নহয়-নহয় দুপাঙত
ন? মই নগলো মই চাবলৈ আহিবলৈ নহল। এবাৰ অহা বছৰলে মধুপুৰত
চাৰিটা বজাতহে আহিছে একেবাৰে, চাই পেলাই
আৰু থিয়েটাৰ এখন এইবাৰ বহুত মজা আহিছে, প্ৰস্তুতি পৰশ হে আহিছে, অহা বছৰলে ধুনীয়া-ধুনীয়া বস্তু কেইটামান আছে।
উম, এইবাৰ আমাৰ ইয়াত কৰিব ভালেই হ'ব।
উ, উ। মোৰ ৰিহা এখন ল'ব লাগে অ'। ৰিয়াখন ল'লে মানে হও হয় ছু এবোৰ হওতে আনা যে।
অ'।
মই এইবাৰ ৰিহা নলওঁ, চাদৰ এখনহে লম মুগা।
অ' এইতিয়া বিহুতোতো ক'ত নাচিব নো।
একো নানাছো নহয় আও এতিয়া। তাকাণে মুগাৰ ৰিহা এখনহে লম।
খন বিহু নচা ৰিহাখন ঠেক থাকে, বিহু
ঠেক থাকে আও মই সও তে আনি দিয়া নহয় জানো বিহু নচা। তেতিয়া কীণ মীন আছিল তেতিয়া ধুনীয়াকে মোলে হৈ যায়, এটিয়া এইখনে মোৰ গাত নোসোমাই মানে।
আকৌ ৰিহাত ডাঙৰ থাকে, আমাৰ ব'ব ভা মো ৰিহা চাদৰ যে এনেকুৱা চাদৰৰ সমান একদম।
অ' কিছুমান ডাঙৰ থাকে। মো ভাগৰ জোনখন নিগনিয়ে কুটিছিলে অৰজিনেলখন, হেখন বহুত দীঘল।
অ' দীঘ, এনেকুৱাবো দীঘল থাকে কিন্তু বহল নাথাকে।
অ' মো এখন তিয়া অকমানি পোৱালিহে নাচিব পাইব।
ৰিহা চাদখন বহল থাকে, হেখন পিন্ধিবলৈ ভাল।
উ, এই বি পি আত উ দোকান এখন আছে মুগা, অকল মুগা কাপোৰ বেছে তাত এখন চাই থৈ হিননাহন চাইছিলোঁ। ওঠৰশ, ঊনৈছশ মানত দিবগে আও বহুত ধুনীয়া।
অ' আমাৰ এখন আনিলে বাই হেইখন যে হিননা দেখিছিলি।
অ' খন ভাল আকৌ, মোখন এতিয়া পুৰা নাচোতে নাচোতে কিমান নাচিছো এখন পিন্ধি, মানে জেলাই লাই হৈ গৈছে।
অ'।
অ' কাপোৰটো ভাল নাছিলে মানে। আ।
এ কিবা এটা বাক সুধিছিলোঁ।
অ' এবা পূজাত দেৱী কিহঁত আহে জানোঁ। অ' এবা দেৱী কিহঁত আহে জানোঁ, ঘোঁৰাত আহিব নেকি।
নাজানো দেই।
উ, হুৰ্গা পূজাত ভাল লাগে আও কৌ কিন্তু মানে তো আও হেই গৰম গৰম বেছি আও। এ জুবিন মৱা এম, জুবিন মৱা এবছ হৈ যাব আও এতিয়া। জুবিন গাৰ্গ মৰা এতিয়া এবছ হৈ যাব আও।
অ' ছেপ্তেম্ব সোতৰ তাৰিখে ঢুকাইছে নহয়।
অ' ইমান পটককে এবছৰ হৈ গ'ল চাচোন বাও।
এবছ হৈ গ'ল হেগিটাম এতিয়ালৈকে হেই
উ হেগিটাক এতিয়ালেকে, এতিয়ালৈকে হেইয়ে দিব পা নাই।
জাষ্টিচ কইবই পা নাই।
উ, আজি চাইটাক ফাঁচি দিছে।
কি বস্তু?
মানুহ চাইটাক জি ফাঁচি দিছে ইছ তেৱ চ, তেৱ বছইয়া ছোৱালীজনীক যে হেই কইছিলে।
অ', আহ অ' এ ফাঁচি দিলে নেকি?
অ' চাইটা দিছে।
অ' সেগিটা আকৌ, ভাবচোন ইমান সও জনি।
অ' ভালে হৈছ
অ' কো-কোনখন এ-এখন আনিব নেকি? এখন নহয় হয় লগাই । দেতাই চাবি লগাই থৈছে। চাদিল নে? অ'। হেল্ল'।
অহ'।
এ দেউতাহঁতৰ বাহন গাড়ীখন ফচিলে মানে, তাপা গাড়ীখন আকৌ আমাৰ ঘৰতে থৈ মানুহটোৱে স্কুটিখন লৈ গৈছেগে।
উহ'।
অ' সেইকেইটাক ফাচি দিলে যদি ভালেই হ'ল দে।
চাৰিটা একদম ওপৰত দিছে।
এই টেম্পু আলাটোক হে দিব লাগিছিলে।
হা
এই টেম্পু আলাটোক হে দিব লাগিছিলে।
অহ'।
ইহে নি পেলাই থৈ আহিলেগে ছোৱালী।
দিছে ভালকে দিছে বেছি।
একদম ফাঁচি, একে মাৰিয়ে পেলাব-লাব।
এইটো জুবিন মই এবছৰ হ'ব চা, এই অলপ দিনৰ আগলৈকে পুৰা হেৰিয়ে কৰি আছিলে।
এতিয়া এ, সেয়াহে এতিয়া জুবিনৰ ফটো মোহাৰিবলৈ ললেই আৰু।
উম' এবছৰলৈকে হেৰীয়ে অ' এবছৰ ইমান ঘপকে হৈ গ'ল, আজিকালি বছৰতো যে একদম পতেকে যাই দেই
পোৰা একদম এতিয়ানো কিবা সিদিনা মই হেৰি এটা পাইছিলো, কিবা হেনো এতিয়া এইবিলাক হেৰিয়ে চলাই আছে হেনো এইবোৰ যে কি বুলি কয়, এলিয়নে হেনো সময়বোৰ লৈ আছে হেনো।
অ' ইমান পতককে গৈছে। আগতে এবছৰ বুলি ক'লে মানে বহুত বছৰ।
আগতে মানে অলপমান সি সাধি-সাধি কিবা হেনেকে হেৰি কৰিছে কাৰণে এইবিলাক হে, সময়পোৱাহতি কিবা কমাই দিছে হেনো।
অহ'
সিদিনা মই বি এড ত আছো।
পতক পতক গৈছে।
কিবা সেইদিনাখন সেয়া মৰিছিলে, মৰিছিলে লাগিছে হে।
উম' সেইদিনাহন মই অলপ দিনৰ আগলৈকে পোৰা ৰেলীয়ে চলি আছিলে। কেইদিননো হৈছে, বছৰে হ'ল।
হয়, হয়। ই এতিয়া এ-এতিয়ালৈকে চোন দুদিনমান পিছত আৰু সেইকেইটা তোৰ এই টলৌ-ভটৌকে ঘূৰি ফুৰিব বাহিৰত ওলাই।
উম,
এ তাৰপা আজৰি আৰু।
তাকে জুবিন দা আকৌ দিব নোৱাৰিলে সঁচাকে, এবছৰে হৈ গ'ল আৰু।
এবছৰ, আকৌ জুবিন গাৰ্গৰ হেৰিয়লৈ গৈ তাকো তাতো সেইয় আদিবাসী ছোৱালীজনীক চাৰিটাই ৰেপ কৰিছিলে, সেইকেইটা কোব ধৰি যাবা আৰু দেই
তাতে
অ', তাতেটো তই গম নাপ নি সটো?
অ', নাপাওঁ আৰু অ', মানে বৌ কি এনেকুৱা মানুহ অ'?
খৰি যে দিছিলে
হম
সেইদিনাকে খৰি যে যোনদিনাখন যে দিছিলে যে
উম।
আদিবাসী মানুহখিনি আহিছিলে তাৰে ছোৱালীজনী নি বাগানৰ মাজততে গৈছিলে, চাৰি এতিয়া বুৱা মানুহকেইটা ধৰি যাব আওঁ।
অ', সেইকেইটাাক মচ একদম ফাঁচি দিব লাগে দেই।
ধৰি পেলাই ভাবচোন লোকে সেইদিনাখন খৰি দিছে, চব তালে আহিছে সেহদি সেইটো কামত
সেইবোৰ কামতো আহিবৰ কাৰণে ভগৱানৰ ওৰলৈ আহিছে।
সেই কৰি ধইয়াৰ পাচলিজনী লৈ গল মানে মাহতে চাই থাকোতেনে ইফালে চাইথাকোতেই সিফালৰ পৰা ল গৈ ছোৱালজনীৰ পৰা বাগানৰ মাজত পৰাাই থৈ লাই মাৰি পেলাল আকৌ ছোৱালজনী।
ম দেহি
বেছি ডাঙৰ নহয় সেইজনীও ন বছৰ নছিলেহেঁ
তাকে।
ইয়াত থাকোতেনে ভাবচোন একেবাৰে তালে লৈ গ'ল দও।
আজি ফাঁচি দিছেগে একদমূৰা জঁপিয়াই আছোঁ ক'ৰবা।
সেই অপ শাস্তি দি মাৰিব লৈছিলে একদম।
শাস্তি যদি মাৰিছে, গোটেই বগাই জ্যতিকাই ষ্টেটাচ ষ্টৰি লগ হৈছে চাগিচোন।
এ আমাৰ লগত জ্যোতিকা নে?
অ', ষ্টৰি পাইছো ইনষ্টাত। সেইটো বহুত ভাল কাম কৰিছে। দেশত এইটোৱে ভাল কাম দেখিছো আৰু মই।
একদম পুৰা শাস্তি দিদদি সিহঁতক ছোৱজনী যেনেকে শাস্তি শাস্তি দিছিলে নে শাস্তি দি মাৰিব লাগিব
তাজনে এটা এটা নাম কৈ থৈ গৈছে এটা পুলিচও আছিলে ন পুলিচ
অ', তাই কৈছে নহয় মই মৰিদিয় তাঁতি চব ফুচিবি চব ফুচিবি বুলি। চবকে মৰিলে এ কেনেকে বাচিব বাৰু অ'?
তাকে অকমানি ছোৱালী।
আমাৰ মামাহঁতৰ ভণ্টি লগৰ পাই।
উম।
অকমনি চোৱালি। আজিকালি টমটামত যাবলৈও ভয় আছে নেকি টমটমত।
অ', মই টমজমত নাযাওঁ নহয় মই এ কলেজৰ পৰা আহোতে মানে মই চাই লওঁ কম দমদমখন।
ময়ো চাই দেো মই দৰকাৰ পৰিলে খোজকাঢ়ি আহিম।
মোৰ লগেতে খোজকাঢ়ি আহিম, মিয়াবোৰো দেখিলাটো মই নুঠো।
মোৰ সেইটো বস্তু বহুত ভয় লাগে, এদিন মই
আপোনালোকৰ আজিলৈকে এইবোৰ শুনা নাই বাৰু যি হলেও মানে।
মই স্কুটি কামত যে গৈ থাকোতেনে, আহ আহি কিিনি হাৰ মতি পাইছোহি। গাড়ীখনত চব মিয়া মানুহ এজনী মাইকী মানুহ নাই নহয়।
তাৰপাছত আমাৰ কলেজত যোনদিনা মই স্কুটি পাইছো তেৰ ফেব্ৰুৱাৰী দিনাখন
দেটা গৈছে নে নাই?
সনাখন চৈধ্য ফেব্ৰুৱাৰীত পাইছিলো মই। ত অ', নহয় দেতাহঁতে স্কুটি লৈ আহিছে, দেউতাও দাদা এজন গৈছিলে।
অ'।
ঘৰ লাগিা মানুহটো কণ্ডাক্টৰটোৱে মূলে চাইছে নহয় মই বাপেকে হাৰ্মতিতে নামি দিলো।
হাৰ্মতিতে নামি দিলি?
হহাৰ্মতি পাৰ হৈ আহিলো। সেইদোষতে নামি দেলো মই। চেণ্টাৰ পাৰ হৈই আহিলোঁ মই। মই দেউতালৈ ফোন কৰিছিলোঁ, দেউতাই ফোনটো ৰিছিভ নকৰে। ধুনু লে ফোন কৰিছো মই কই দিবি বুলি নাম বহুতদিন আমি বিলৰক কলেজত ইফালে প্ৰগ্ৰাম আছে সেইদিনা মই কলেজ উইক হই থকা। বেলেগ হে দেখিছোঁ মই, কোনো মাইকী মানুহ নাই ভই লগে ন এনেকৈ গাৰিত অ অকলে অকলে আহিব
অ মিঞা খোপালে বেছি ভই লগে।
তোৰ ঠাই ডোখৰ গোটাই মিঞা নহই জনো?
উম।
বাপেকে স্কুটি অনা দিনাখন। তাত ভৰি দিলে মোক।
আজি মোৰ দিনটো বেয়া আজি